হেল্ল'।
হেল্ল' ক'ত ঘৰতেনে?
অ', এ ঘৰতে ফাৰ্মত এতিয়া পানী দুনি দানা চানা দি পিনি ওলাই আহিছো আৰু।
আচ্ছা এতিয়া ময়ো আছো ঘৰতে।
অ', অ', এইফালে নাহ নেকি গা পা ধুবলৈ?
যাম যাম যাম যাম, বাকী হেৰি এতিয়া পোৱালি কিমান আছে ফাৰ্মত?
পোৱালি আছে মোৰ চাৰে নশ মান আছে।
অ', এইখিনি নিয়া নিয়া নাইটো ফাৰ্ষ্ট ফাৰ্ষ্ট হেৰিটোৱে আছে নে নিলে?
নাই নাই মোৰ এইবাৰ ফাৰ্ষ্টহে প্ৰথমহে।
অহ এইটোতো পঞ্চল্লিশ দিনৰ পিছতহে নিয়ে?
পঞ্চল্লিছ দিনৰ পিছত অ' আজি ঊনৈছ দিন হৈছে আৰু।
অ', অ', ঠিকেই আছে। তাৰপিছত এতিয়া তই ঘৰতে আছনে কি?
ঘৰতে ঘৰতে।
অ', বাকী গা পা ধুবলৈ যাৱ যা-যাবি আৰু এতিয়া?
যাম মই তহঁতো আহহঁত লগতে ধুমগে।
তাকে এতিয়া ক'ৰবালে যোৱা প্লেন এটা কৰিব লাগিছিলে নহয়।
তাকে হেৰি মই চেঁচালৈ যোৱা কথা যে পৌৰসিদিনাখন যে গাই যে আছিলো যে। তহঁতৰ আগত, চেচাঁলে মানে যাব মেলিব নোৱাৰি তাত কিবা হুলস্থুলীয়া পৰিৱেশ এটা হৈ আছে মানে।
কি হৈ আছে তাত?
তাত মানে তাই মানে সেইটো অৰুণাচলত পৰে ন।
অ', সেইটো হয় বাৰু উম উম।
অ', হেতু মানে এই ট্ৰাইবেল মানুহখিনিৰ লগত কিবা এটা হৈ আছে মানে থোতা মোজা লাগি আছে। তাকে অ' মানে আমাৰ এনেকে বেলেগ সিহঁতে ট্ৰাইবেল মানুহত আমাৰ অসমীয়া এনেকে বেলেগ মানুহ সোমাব নিদিয়ে মানে।
এ-এলাও কৰা নাই মানে সিহঁতে ন?
উম, উম, এনেকে মাজুলী ছাইডে যাওঁ বুলি ভাবিছিলোঁ।
তাকেহে ময়ো সেইটোকে ক'ব লৈছিলো মাজুলী মুখলৈ যাওঁ।
অ', ভালো লাগিব মানে
অ', কেতিয়া কেতিয়ালৈ যোৱাটো কৰ এই বন্ধ কেইদিনতে যাওঁ।
বন্ধৰ কেইদিনতে যাব পাৰি অ' আমাৰো খেতিতো এইকেইদিনতে উঠিবই খেতি উঠা পিছতে মানে ধুনীয়াকে গুচি মেলি যাব পাৰিম আৰু।
অ', খেতি বাতি উঠিলে যাব পাৰি। তাৰপিছত হেৰি আৰু কাক কাক ক কবি যাৰ দিনটো ঠিক কৰি পেলাই আমি যদি বাইকতে যাওঁ মানে তোৰ বাইকো বহুত কেইখন আছে গাঁৱৰ ল'ৰা।
অ', অ', তাকে বাইকত গ'লে ভালো হ'ব।
অ', বাইেকতে গ'লে আমি এইফালেদি উম নদী পাৰ হৈ দি আৰু সেইফালে তোৰ এৰাতি থাকি দিব পাৰি সিফালে গৈ, অ' তাতে তোৰ এনেকে ভাল হোমষ্টে চোমষ্টে ল'ব পাৰিম।
অ', অ', এই তাত মানে হেৰি এইটো থকা মেলাটো খোৱা মেলাটো টেনশ্যন ল'ব নালাগে আমাৰ খুৰা ঘৰ আছেতো তাতে।
অ', তহঁতৰ কোনোবা আছে?
অ', অ', তাতে আমি থকা মেলাটো খোৱা মেলাটো হৈ যাব। তাকে আমি বাইকখন লৈ খালি আবেলি বেলা যাম হা মানে যেতিয়া যাম ন আবেলি বেলা মানে ফ্ৰী থাকিব। পোৱা টাইমত যাবগৈ লাগিব।
অ'।
মানে তোৰ যেতিয়া বেলিটো পৰে ন তাৰ দৃশ্যটো নাৱৰ পৰা চাই পেলাই বহুত ভাল লাগে।
বিয়া ধুনীয়া।
উম, উম, এ মই এবাৰ যাওঁতে মানে দেখিছিলোঁ।
আ, তই-তই চাগে যাৱ‌ই প্ৰায় এইফালে গৈয়ে থাক।
মই গৈ থাকোঁ, খালি সত্ৰকেইখন চাবলেহে মানে নহয়গে মই এখনেই চালো এখনে চালোঁ।
অ', সেইটো হয় বাৰু এই আমাৰ বিলাকত তোৰ এই এই আহে আৰু তোৰ বন্ধ এই জুলাই মাহটোত পালো ইফালে গৈ আকৌ তোৰ ঠাণ্ডা বন্ধই পামগে। এই বন্ধৰ দিনতে ঘৰলে অহা হয় আৰু এতিয়টো ক'ৰবাত ক'ৰবাত সেইটোকাৰণে ফুৰিব মন যায় অলপ। গতিকে যদি গাৱ-ল'ৰা, গাৱ-ল'ৰা কেইটা যদি ওলাই তেতিয়া যাব পাৰি আৰু।
উম, উম তাকে আমাৰ গোটেইকেইটাকে লগ ধৰিব লাগিব।
উম, লগ ধৰিবি ময়ো কম বাৰু কথাটো সিহঁত খিনিক।
অ', অ' তাকে মই সিদিনাখন শুনাই আছিলোঁ বাৰু সিহঁতক।
তাকে সেই মাজুলী ফালে যদি যাব পাৰি ভাল হব আৰু এতিয়া তোৰ নাম আমাৰ নামঘৰ ভাগ কিমান হৈছেগৈ তোৰ?
নামঘৰ মানে তোৰ হেৰি এ লিন্দা চিন্তাৰ মাৰি হ'ল বাৰু ওপৰ কেচি চেচি তাৰ পৰা দৰে মানে এতিয়া খেতি পথাৰ দিন যে মিস্ত্ৰীজনেও কি আছে সেইকাৰণে এইকেইদিন অহা নাই মানে তাৰ পৰা খেতি বাতি পৰা উঠি পেলাইহে আকৌ নামঘৰ লাগিব না।
লাগিব সেয়া, তাকে এইবাৰ তো হেৰি সভা পাতিবলে নহলেই।
সভা পাতিবলৈ নহ'লে তাৰপা পাতিম ভাওনা চাওনা পাতিব চাগে নামঘৰ লোৱা সময়ত দেই।
পাতিব লাগিব ডেকা বুঢ়া চবে ভাওনা পাতিব লাগিব।
অ'।
অ', এই গাতো অনুষ্ঠান চনুষ্ঠান শুনি থাকিলে ভাল নালাগে
উম, উম, তাকে ভালো লাগিব গোটেইখিনি থাকিলে লগতে।
এতিয়া, আগতে তোৰ এতিয়া নামঘৰতো নথকা পৰা একদম গাওখন কেনেকুৱা নিজান নিজান হৈ আছে।
উম, উম।
একো অনুষ্ঠান নাই এতিয়াতো ভাদ মাহ আহিছে ভাদ মাহতো কি হব নাম হ'ব চব নামঘৰতে।
অ', অ', তাকে এতিয়া গোপিনী বিলাকে নাম ল'ব।
অ', তাকে আমাৰ বিলাকৰ, আমাৰ নামঘৰত বা কি হয় বা এইবাৰ? সেইটো কৰা যায়।
এইবাৰ তাকে ল'বলে হ'বনে নহয় জানো পাই মানে তেনেকে এই তিপাল বা টিঙে এনেকে সৰুকে চালি দি পিনি হেৰি
অ', ‌অ', সেইটো-সেইটো কৰোঁ বুলি কলে কৰিব পাৰে বাৰু দেই।
অ', অ'।
উম, উম তাকে তাৰপিছত বাকী চেনীহঁত ক'ত আছে এতিয়া?
সেইকেইটা আছে বাৰু ঘৰতে আছে। উম, বাকী হেৰি ভাত পানী খালি নাই?
ভাত পানী খোৱা নাই বাৰু এতিয়া খাম, খাই পৈ পেলাই তাতে বুলে ওলাই যাম বুলি ভাবিছো তাত ভালকৈ লগ পাই পেলাই কথাখিনি পাতিব লাগিব বাৰু এতিয়া যোৱা মেলা কি কৰা যায় মাজুলী যদি যায়েই চব।
অ অ তাকে ভালো লাগিব, উম উম বাকী তহঁতৰ ভাইটিও যাব নহয়?
ভাইটিও যাব বাৰু, ই সিয়ে সিয়ে প্ৰথম কৈ আছিলে মানে এনেকে প্লেন এটা কৰাৰ কথা তাৰ পিছত মই ক'লো কি যদি গাৱৰ লৰাখিনি গোটেইখিনি যাব পাৰো
অ অ।
তেতিয়া ভাল লাগিব।
উম তাকে ভালো লাগিব গোটেইখিনি লগতে গলে ফূৰ্তি
ফুৰ্তি হয় সেইটোৱে সেইটো কাৰণে মই তোলে ফোন মাৰিলো এ তহঁতৰ কোন খুৰা আছে তাত?
আমাৰ এই একেবাৰে সৰুজন কনখুৰা বুলি যে কওঁ যে। উম, উম, সৰুজন আছে এই মাজুলী গড়গাঁৱত আছে।
অ', গড়গাঁৱত আছে।
উম, উম।
অ', অ', এবাৰ মই গৈছিলো নেকি সেই তেওঁলোকৰ ঘৰলে তোৰ মাথাউৰিটো পাৰত নেকি বাৰ ঘৰটো?
মাথাউ মাথাউৰিটো কাষত মানে ৰাস্তা ৰাস্তাটোৰ কাষত।
অ' তাকে ৰাস্তাটো, অ' ৰাস্তাটো কাষত ওখকে ৰাস্তাটোৰ পৰা তললে নামি যাব লাগে।
অ', অ'।
অ', অ', সেই খু সেইজনৰ ঘৰলে মই গৈছিলো বাৰু। কিন্তু থ থকা মেলা হোৱা নাই, তহঁতে এনেই গ'লে তাতে থাক নেকি তহঁত?
তাতে অ'।
অ', তেওঁ তেওঁৰ জাগাটো কি কয়?
গড়গাঁও বুলি কয়।
অ', গড়গাও ন'।
উম, উম।
ঠিকেই ঠিকেই তাৰপিছত এতিয়া তহঁতৰ অ ভাইটি কিমান ডাঙৰ হ'ল?
এ ভাইটি এইবাৰ ক্লাছ হেৰী ছেভেনৰ হে।
অ', সি ক্লাছ ছেভেনৰ হে নেকি? মই এইফালে আহিলেতো গাঁৱলে ইমান যোৱাই নহয় ন এইবাৰ যাম বুলি ভাবিছো আজি। ত এপাক - এপাক যাম এতিয়া সাতুৰিব যাম বুলি ভাবিছো তহঁতৰ তাত।
তাকে আহাঁ আহ তহতৰ দাদাকো লৈ দাদা দুইটাকে লৈ আহ ভাইটিকো লৈ আহ। গোটেইকেইটাই আমাৰ ইয়াতো আছে নহয় ইহঁত কেইটা লগতে সাঁতুৰিব পাৰিম।
পাৰিম পাৰিম পাৰিম তাত কিমান কিমানটা লৰা আছ তহঁত এতিয়া?
এ আমি এতিয়া ই আছে, মই আছো তাৰপৰা সেইফালত তিনিআলি গুৰি যে শিৱ মন্দিৰটো গুৰি ল'ৰাটো যে।
অ', সিও আছে ন, ' অ' তহঁতৰ হেৰি কি হেৰি কি হ'ল ঐ, মাজতে তহঁতে তিলৰ খেতি কৰিছিলি যে?
অ', অ', এই মাথাউৰিত ন'? এ তিল আমি তেতিয়া সেইখন কষ্ট - চষ্ট কৰি তিল হেৰি কৰাৰ পিছতে মই সেইখন বাদেই দিলো মানে বেছ ছি কষ্ট হল গে যে।
তই বাদেই দিলি নিকি?
বাদেই দিলো তাৰপা আৰু গোটেইকেইটাই।
কিয় বা?
এত সেই মানে তোৰ তিলটো কৰিলোহে তাৰাপা গৰু - চৰু আহি গোটেইখন মহ মতিয়াই মেলি কিবা কিবি কৰি পেলালে। জিকা কৰিলোঁ জিকা মানুহ বিলাকে অ', জিকা বিলাক মানুহ বিলাকে মানে উঘালি পেলাই।
তাত যদি কৰিবলৈ হয়, এতিয়াতো মথাউৰিত তই তেনেকে মানে কৰি জেগাতো বেয়া নহয় খতি বাতিৰ কাৰণে হে কৰিব পাৰা কিন্তু মানুহ নাথাকিলে দিগদাৰ হ'ব নহয় তাত। গৰু গোৱা থাকেই এতিয়া ন তাত তহঁতে মানে ন'ন ষ্টপ থাকিব লাগিব যদি কিবা এটা কৰিম বুলি ভাবিছিলি তেতিয়া তহঁতে গোটেইখিনি ভালকে কিবা সৰুকে ঘৰ এটা বনাই হ'লেও থাকিব লগা হ'লহতেন মানে তেনেকুৱা হ'ল।
উম, উম, তাকে গোটেই কেইটা লগতে যদি নাথাকো মানে তেতিয়ে মা এতিয়া আমি জিকা কৰোতে ন জিকাটো মানুহ অকনমান ডাঙৰ হওঁতেই মানুহ বিলাকে কিছুমানে উঘালি থৈ গুচি আহিলে।
অ', এই মানুহও অন্যাই কৰে নহয় কিছুমানে বহুত কৰোঁ বুলি। সেইবিলাক ভাল নালাগে নহয়‌ তো গাঁও মানুহ যদি গাঁও ল'ৰাকেইট কিব এটা কব যাতে তেনেুৱা কৰে- এনেকুৱা লাগিব।
উম, উম তাকে আগতে তই তই আগতে দেখিছিলি নহয় এতিয়া, এতিয়া মানে তোৰ মাথাউিটোত কাম কৰিবলৈ গৰমৰ প্ৰকোপত মানে কাম কৰিব নোৱাৰিম মাথাইৰিটো আগতে গছ-গছনি বিলাক যেনেকে কুি কুটিানু বিলাকে খৰি কাৰণে লৈ লৈ গুচি আহিলে তেতিয়া মানে চাহ এককো নাই কিবা এটা
উম, সেইটো, সেইটো সেইবিলাক এ বেয়া মানে তোৰ সেই সেইটোয়ে আৰু মানে যদি এতিয়াতো শহীদ এটা নেদেখায় মানে কিবা এটি গাঁৱৰ ল'ৰা এটা কিবা এটা কৰোতে আমাৰ, আমাৰ, আমাৰ মানুহ বিলাকেতো উৎসাহ যদি নোযোগায়
অ'।
তেতিয়া কেনেকৈনো কাম কৰিবি কচোন এতিয়া, এতিয়া ধৰ এতিয়া তহঁত তই এতিয়া ফাৰ্মখনকৈ খুলিছ সেইখন মানে যথেষ্ট কষ্ট হৈছে কি তাতো, তাতো যদি কিছুমান মানুহে আৰু কিবা- কিবি মানে কবই সেইটো দেচোন কিছুমানে কয় শুন, শুন অ', সেইটোৱে কোৱাক কৈ থাকিব দিব লাগে শুনি গ'লে হ'ল মানে মুঠতে যিটো কাম কৰা যায় সেইটো নিজৰ হিচাপত ভালকে কৰি যাব লাগে আৰু।
উম, উম।
এতিয়া মানে তহঁতে সেই, সেই, সেই তেতিয়াহঁতৰ খৰচা হৈছিলে নে কিমান মান খৰচা হৈছিলে চাগে যদি তিল খতি কৰোওঁতে নে গুটি দিছিলে কোনোবাই
এ নহয় আমাৰ গুটিটো কিনি অ', নাই আছিলে বাৰু
অ'।
বাকী আমি নিজে কৰি মেলি লগোৱাটোহে আমি গোটেইকেইটা ল'ৰা কেইটাই কৰিছিলোঁ বাকী এনেই টিন চিন কিনি আনি পেলাই চে
অ', সেইটো ঠিকে আছিলে, কিমানটা মান ল'ৰা আছিলো তেতিয়া
এ আমি পাঁচটা মানে কৈছিলো অকল
অ', কি একেবাৰে নহ'লে গে নে কি মানে
নাই হ'ল আমাৰ মানে তিল আধা কেজি নে এক কেজি মানকে ভাগত কৰিলে এটাৰ ভাগত।
অ', ওলালে অলপ।
অ', মানে তিলতটো হেৰি হ'ল কিবা এ তিলতটো বেয়া বুলি ক'লে ওচ বতাহ এজনে মানে কিবা মতা তিল নে কিবা এটা বুলি কৈছিলে।
অ
কেনেকুৱা বোলে দিনটো?
মানে তহঁতে বজাৰলৈ উলিয়াব নোৱাৰিলি আৰু সেইটো বস্তু। উ ঠিকেই আছে। এতিয়া এইটো কাম ভালকে কৰি যা। এনেও মানে অ ভালকে কৰিলেতো চবেই ভাল।
অ অ তাকে তহঁতো আহ অহাত আমি তালে যো প্লেন টোকে আমি ধুনীয়াকে গোটেই কেইটাই লগ হৈ পেলাই পাতিম সুবিধা পাতি আহিব নহয় সাঁতুৰিবলৈ এনেই পুখুৰীত।
অ
গোটেই কেইতাই পাতিব পাৰিম তাকে।
অ সেই তাতে সাতুৰিব যাওঁতে কথাখিনি পাতিম ৰ।
অ তাকে হেৰি আৰু এটা ভাবিছিলোঁ আজি এনে মাথাইফালে ওলাই যাবি নেকি?
মথাওৰি ফালে।
অঁ
অ পাৰি, উম যাম যাম ৰ এই মই ইহঁতৰ লগতো পাতোঁ। যদি ওলাই যাব পাৰোঁ সেই ফালো যাম এপাক উ তই কি দে তেতিয়া হাঃ হাঃ
ভাত পানী খোৱাই নাই নহয়।
ভাত পানী নাই খোৱা, খাই বৈ সেই ফাললৈকে ওলাই যাওঁ ৰ তাত গৈ ভালকৈ বাৰু আলোচনা কৰিম দে। উম উম ভাল ভাল ভাল। ঘৰত চবৰে ভাল বাাওঁ, তহঁত তহঁতৰ ঠিকে আছে চব?
আছে আছে বাকী আহ হঁত গোটেই কেইটা লগতে কথা পাতিব পাৰিম আৰু।
ঠিক ঠিক আছে অ হ'ব দে উম।
অ